হেল্ল', অহ ',
কৰণ খবৰ কোৱা কি হল?
ভাত সাত খালি না নাই
ভালে আছা।
ভালে- ভালে
হাত চাতটো ভাল বাবা কি কৰি আছিলা পিছা পঢ়ি চৰহি আছিলা নেকি।
অহ ', নাই আছিলো এনে বহি।
পলিচা দি আছিলা।
নাই- নাই বহি আছিলো এনে ফ্ৰী- ফ্ৰী
ফু্ৰী নেকি কাত ঘূৰবা চুৰিবা যাবা নেকি সন্ধিয়াকে
সন্ধিয়া সন্ধিয়া পাৰি এই নতুন। ব্ৰিজখনত পাৰি উত্তৰ গুৱাহাটীৰ।
উত্তৰ গুৱাহাটী মানে এইটো হেৰি আমিন গাঁৱতে জইন হৈছিল এইটো।
আমিন গাঁও জন হৈছ জানো সেই খন।
অহ ', সেই ডাইৰেক আমি গ লাৰা তুমি
সেখান দি
এ তুমি এইখনৰ কথা কোৱা নাই জানো এই উত্তৰ গুৱাহাটী যে নৰ্থ ইষ্টখনন যে এ মানে পুৰা যোগ হৈ গৈছিলে মানে বহত ওপৰত সেইখনৰ কথা কৈছানে তুমি।
অহ ', সিখনে মানে মাছখোৱা হৈ গ যে পায় নতুন বীজখন।
পাইছা ন মই গৈছো বৰদাৰছছেখন। মই যেতিয়া প্ৰথমবাৰ যেতিয়া অপেবিং হৈছিল আৰু প্ৰথম দেখ যিখ আপনি সেই দিনাখনেই গৈ পোৱা
সেখানদি আমিনগাঁও ওলায় নেকি ডাইৰেক্ট?
ওলাই চাগে অ সি অ সিফালে আমিনকেও ওলাব পাৰিবি চাগে। নাজানো দেই মই নাজানো, মই গোটেই হেৰি ভিতৰলৈকে যাই পোৱা নাই না
এ এণ্ডিঙলৈকে গৈছা নে কি ঘুটিয় আহাকে
লৈ গৈছো এণ্ডগ এ চৰি এন্ডৰ পৰা পুৰা আৰু অলপমান গৈছোহে হ'ল দেহয়
তাৰিছত নৰ্থ গুৱাহাটী মানে যোৱা নাই নে গুৱাহাটী পিনে ঘূৰি আহিছা
নাই নাই নাই নাই এনেই ব্ৰিজখনৰ এইখিনি এয় চাবা কাৰণে গৈছিলো প্ৰথম প্ৰথম বহুত মানে, ছিল ন ততে কাৰণে গৈছিলো আৰু। সন্ধিয়া গৈছিলো এনে আমৰি লাগি আছিল। সন্ধিয়া গ'লো আৰুানে ঘূৰি আহলো ঘূৰি আহ কিনো কবা, আমনি লাগিছে না খন খন
উম সন সন্ধিয়া বেছি ভাল লাগে না বিজ খন লাইট চাইড যে জ্বলি থাকে,
ইচ্ছা জল থাকে আগতে মানুহ আছে যদি এতিয়াতো মানুহ চানুহ নাই ন ইমান এতিয়াটো নৰ্মেল হৈছে গাড়ী চাৰিও যায় অহা যোৱা কৰে
অ আগতেতো খোজ কঢ়ি আহ যোৱা কৰবা লাগছিল।
খোজকাাঢ়ি নে যাব পাৰি না অ মই গাড়ী লৈ গৈছিলো। এ কথা আৰু ফুল ব আৰু এ নতুন নতুন ব্ৰিজ চিছ বনাই আছে। স নাগে
উম উম বাইকখন চলাই আছা নেকি?
কিয়ৰ বাই বাইক খন কি চলাই আছে এ মোৰ মোৰে মোৰ দাদাৰ বাইক কেতিয়াবা যদি চান্চ দিয়ে চলাওঁ আৰু।
এনে এনে কৰবাত গিলি কিহত অহা যোৱা কৰা তুমি? খোজকাাঢ়ি?
খোজ কাঢ়ি খোজ কাঢ়ি খোজ কঢ়ি বাছত যাব লাগিব এনেইতো মই নাযায়ে দেচোন। তেতিয়া আক, একো কাম চাম টো ছতিয়া বৰ্তমান নাই। যদি কিবা কাম চাম থাকি, বা যদি দাদাও ঘৰত থাকে তেতিয়াহ'লে লৈ যাওঁ আৰু সেইয়ে। ‌
অহ-অহ।
ঠিকে আছে নেকি? তুমি কৰবাত এ হেৰি, কি, হেৰি, মানে কিবা কৰি আছা নেকি এতিয়া?
নাই-নাই, মই এনেই আছোঁ। ভাত খাই বহি আছিলোঁ।
ভাত খাই বহি আছা নেকি?
উম।
বাকী আমি কিবা হেৰি? কবাত ফুৰবা চুৰবা আহ, যাবা নেকি এতে?
ফুৰ্বাটো যাব লাগছিল। বহুত দিন যোৱায়ে নাই।
যোৱা নাই ন? সেইটোয়ে আৰু।
আমাৰ ফালে বতৰ বেয়া বৰ ষুণে দিব।
অলপমান সেমেকা-সেমেকা হৈ আছে আৰু বতৰটো। সেই অলপ বৰষুণ দিয়ে, তাৰপিছত আকৌ ৰ'দ দি দিয়ে, সেনেকুৱা হৈ পৰি আছে।
ক'লা হৈ আছে।
নাই-নাই, আমাৰ সেমেকা টাইপৰ, সেমেকা। মানে বৰষুণ দিয়া নাই, কিন্তু সেমেকা হৈ আছে। বতৰটো কিবা সেমেকা হৈ আছে। বৰষুণো নহয় নাই ন গৰম ভাৱটো কিন্তু আছে ৰে, গৰম ভাৱটো অলপমান লাগি আছে, অলপমান ভাৱ আছে গৰম ভাৱটো ত' কিন্তু হেৰি এ মানে, বৰষুণো দিয়া নাই। সেমেকা-সেমেকা হৈ আছে। ৰ'দো নাই।
সেইটোৱে, সেইটোৱে। বাকী ইহঁতৰ কি খবৰ? বাকী?
কাৰ? চিন্টুহঁতৰ? ফেজনুৰৰটো খবৰে নাই। মোৰ নম্বৰটো চেঞ্জ হৈ গ'ল ন।
উম-উম।
মানে হেৰি, মোৰ এইটো কি কয়? এ মই সিহতৰ ত' কন্টেকে নাই, সিহঁতও ফোন কৰা নাই, মইও ফোন কৰা নাই।
ইহঁতে কিবা কামত সোমাইছে নেকি?
নাজানো পঢ়িয়ে থকা বুলি কৈছিল। অহ চাকিলতো পঢ়ি আছিল।
কি পঢ়ি আছে‌ সি?
হয় হা?
চাইকেলে কি পঢ়ি আছে? অ।
এ হেৰি বেংকিঙৰ কিবা কৰ্চ, অ বেংকৰ একজাম দিব না চাকি লৈ পঢ়ি আছিল। এ ফেচবুৰৰ চাগে কৰি আছে চাগে, নাজানোঁ, নকয়ো ন নকয় না, যদি কৰিও চাগে সেয়া
সেইটোৱে।
আমি তো তো তুমিও ত কছ চা নহয় বেংকৰ হেৰি মানে কৰ্চ এটা শিকিছিলা
অ মোৰ বেংকৰে, বেংক আৰু এছ এছ ছি।
এছ এছ চি মানে দুটা চিলেবাচটো একে হয়। কিন্তু এছ এছ চিৰ চিলেবাছ মুখা অলপ বেছি ডাঙৰ হয় ন।
অ সেই আৰু মানে দুইটাৰে চিলেবাছ প্ৰায় চেমে, চেমে চিলেবাছ চেমে।
ছেমে কিন্তু কিছুমান টপিক নাই হেৰি বেংকত নাই, এছ এছ চিত বহুত টপিক আছে ধৰি লোৱা
অ কিছুমান টপিক বেংকত নালাগে এছ
বাকী মেথ চা, এ তোমাৰ হেৰি মানে ষ্টং চাবজেক কোনটো মানে যোনটো কোনটো বেছি ভাল পোৱা মানে পঢ়ি পেলাই? হয় এটো কাৰনে যে কোনটো বেছি পঢ়ি ভাল লাগে। ৰিজনিং কৰি ভাল লাগে নেকি?
উম।
এই গোটেই কেইটা চাবজেগে ভাল লাগে না?
কোনটো চাব, কোনটো ৰিজনিঙৰ কোনটো চেপটাৰ
ৰিজনিং আৰু মেথছ দুটাই ভাল লাগে খালে মেথছটো অলপ টান আৰু অলপ বেছি, ৰিজনিংটো ইজি।
ৰিজনিংটো ইজী ন মানে নম্বৰ উঠে আৰু ভাল খিনি নম্বৰ উ উঠে আৰু যদি কিবা মক টেষ্ট দিয়া কিবা দিয়া।
আহ আহ।
উঠিব আৰু - নাই পঞ্চাছ পঞ্চলিচ মান
হয় কি বা এটলিছ- ইংলিছটো অলপ সেই লাগে আৰু জিকে।
জিকে জিকেটোত অ ওপৰ তাতে যিমান দুপকি লগালোও মানে ক্লিয়াৰ নোৱাৰে নোৱাৰিবা যিমান কৰলেও মানে ধৰি লোৱা তুমি ইংলিছ ইংলিছ হওক ইংলিছ ৰিজনিং আৰু মেথছ এ এটা চাইডে ৰখা আৰু জি কে এটা চাইডে ৰাখা ইহঁত তিনটা পঢ়ি ইমান সময় লাগব ইয়াক দছ গুণ বেছি সময় লাগব
সেইটোৱে মানে এইটো ইণ্টাচ সেটোৱে এই তিনটা চাবজেক্ট ষ্ট্ৰং হলে আৰাম ছে হৈ যায় মাৰ্ক্স খিনি জিকেত যদি কমো আহে তেতিয়াও
যাৰ ভাল থাকে ন তাৰ
অ
কাৰণ দে যে তুমি তুমি মেটছত চোকা ন আৰু তোমাৰ ৰিজনিং আৰু ইজি লাগি যায়
উম উম সেতোৱে
হেতুকাণে এডভাঞ্চ
হা হা
এডভাঞ্চ মেটছ ভাল লাগে নে আজমেটিক ভাল লাগে
সে এডভাঞ্চ ভাল লাগে এতিয়াৰে মেটিকেটিক টেছ
আগতে ঠেক আছে এতিয়া প্ৰফিট না
কি কৈছা
মানে আথমেটিক ভাল লাগে নেকি
উম হয়
টাইপৰ কুৱেশ্যন থাকে হে সেমখাও ভাল লাগে নেকি এটা এদমেটিকত
ঠিকে আৰু মানে এডভাঞ্চত কৰে ইজি হয়
ইজি মানে অলপ কৰিব পাৰি আৰু নে কি এডভান্স টোতত এতিয়া ফৰ্মুলা চৰ্মুলা চাগে হয় নাই
এড এডভাঞ্চত গোট ফৰ্মূলা আমাৰ এই একাউণ্টেঞ্চিএন একাউটেঞ্চি অলপ টান আছে
আহ
আমাৰ একাউণ্টেঞ্চি খন যেনুকা টান আছিল
উম মানে মেটছটো এনকা টান হ'লে এডভাঞ্চ টো এনকা টান হ'ল নেকি
অহ আমাৰ এই থাৰ্ট থাৰ্ট চেমত ফৰ্ট চেমত এটা চাবজেক্ট আছিল নহয় বিজ বিজনেছ মেথামেটিক্স নে কি বিজনেছ মেথামেটিক্স বি এম বি এম হেব বি এম বিজনেছ মেথামেটিক্স। এনে বিজনেছ মেথামেটিক্স বুলি এটা নাছিল আমাৰ,
কি কি কি কৈছা আৰু এবাৰ কোৱাচোন,
বিজনেছ নেথামেটিক্স।
অ বিজনেচ স্তাদিছ নেকি? বিজনেচ মেথামেথিছ।
অ ডিগ্ৰীতে যে থাৰ্ড চেম নে ফৰ্ট চেমত আছিল।
এ ডিগ্ৰীৰ কথা নকবা আৰু কিয় হেৰি কি ডিগ্ৰীৰ চাবজেক্টো ওলাইছে নেকি, হেৰিত মানে তোমাৰ ধৰি লোৱা বেংকৰ কিবা কৰ্চত কি কি চাই মানে চাবজেক্ট কেতাৰ নাম কি?
তাৰ হেৰি সেনে নহয় আৰু চেপতাৰ বহুত আছে। ডিগ্ৰী চাবজেক্ট নাই। ক্লাছ টেন নাইন টেন এইট মানে হে
অ এই সেয় আৰু মানে মেঞ্চুৰেচন চেঞ্চুৰে্চন আছে, জামিতি আছে।
অ সেই জ্যামেতি জমেটি সেইত আছে এডভানস নেছাত আছে
ক'ত আছে এডভাঞ্চত।
অ এডভাঞ্চতো থাকে না এটা চাবজেক্ট য'ত যেমেট্ৰিক কৰিব লাগে।
উ মানে এডভাঞ্চতো মানে চপ আছে নেকি। মই নাজানো মই হলে এনে জানো আৰু কেইটামান এনেকুৱা আছে জামিতি হলে এডভাঞ্চত থাকে প্ৰফিট লছ যেনেকা আৰ্কমিডিকত থাকে সেনেকা জানো আৰু নাম্বাৰ চিষ্টেমো আছে নাম্বাৰ চিষ্টেম কেনেকা লাগে?
নাম্বৰ চিষ্টেমটো ভাল লাগে।
নহয় কিছুমান কি থাকেনো এৰে এ এইটো কি কয় তোমাৰ এই ডিভিজিবিলিটি থাকে ন নাম্বাৰত জিৰ আ নাম্বাৰ, আ ৰিমাইণ্ডাৰ থাকে।
এ এন প্লাছ ওৱান সনেকা
মানে ইজি ইজি আৰু। দুই তিনি ছেকেণ্ড লাগে আৰু বনাউতে তোমাৰ। কিমান টাইম লাগে এনে মাহ বনাতে টাইমিং কেনেকুৱা তোমাৰ? এটা প্ৰশ্ন বনাতে কিমান টাইম লাগে?
এ ইজি হলে হৈ যায় দহ ছেকেণ্ড মানত।
হম
ইজি ইজি চাই হ'লে বোলো দহ ছেকেণ্ড মানত হৈ যায়।
এ ন এতিয়া নতুন নতুনকে শিকা শিকি শিকিছা না অকমান টাইম লাগিবই।
অ সেইতোৱেই। এক্সপাৰ্ট হৈ গেলে আৰু কি তিনি চাৰি পাঁচ ছেকেণ্ড।
চালে হৈ যাব আৰু নে কি কোৱা
হয়। এতিয়া আৰু কৰিব নালাগে চালে এঞ্চাৰটো গম পোৱা যায়।
চলে ইটো বিন্দু বলে আহি গল আৰু। চাৰ পিছত বলে কেঞ্চাৰ মুখত এই কবা আৰু এ ঠিকে আছে আৰু না পঢ়ি শুনি থাকা আৰু কিবা এটা চাকৰি এটা লোৱা আৰু নেকি।
এ ৰবা বিচাৰি আছো।
কালে মজা হব। এ চা কিবা একজন হলে মানে ইচ্ছা নাই এতিয়া ধৰি লোৱা তোমাৰো এতিয়া কৰ্চটো খটম হৈ গ'ল ন কিবা এনে এনে, নিজকে চেক কৰিব কাৰণে। এক্জাম চেগজাম দিছা নে কিবা সৰু সুৰাকে কিবা এটা
এবাৰ দিম এবাৰ।
কিবা বেংকলে কিবা এক্জাম দিছা তেন্তে
এইবাৰ ডিম এছ এছ চিৰ।
এ কি দিবা।
চিজিয়েল।
চি জি এল লাষ্ট ডেট দুখোন হেৰি আজি নহয়।
লাষ্ট ডেট টুৱেণ্টি ওৱান।
তুমি এপ্লাই কৰলা মানে?
আহ কলো।
হেল্ল'।
আহ।
তুমি এপ্লাই কৰিলা মানে।
অ কৰিছো।
আতছা ঠিকে আছে এতিয়া বাৰ চ এইটো কি কয় হেৰি ঠিকে আছে কৰা
দিছা আৰু কি হয়
হা
দিছাও বোলো এইবাৰ কি হয়।
মগতেজ দিছা ন। নেকি তুম মকটেচচ দি আছা
মোকটোজ নাই দিয়া।
এনে প্ৰভিয়েচৰ কোৱেচন এ